হা হেল উ কি কৰি আছো মই পঢ়ি আছো তুমি
ময়ো কিবা খালা
ম খাইছো অলপ আাগত
কি খাইছা চৰবত খাইছা মই আজি চাহ খাইছিলো অলপ আগত চাহ খাইছিলো
খবৰ বাজ
হয় ভালেই, তোমালোক
আমালোকৰো ভালেই, সকলৰে কিবা খেতি-বাতি কৰে নে, তোমালোকৰ ফালে?
কৰে, তোমালোকৰ ফালে
অ', আমালোকৰ পৰাও কৰে।
অ', আমাৰ ফালে
আমাৰ ফালে, মানে, সকলোৱে কৰে। খাৰুৱা মাটি যে, সেইটো কাৰণে যিকোনো বস্তু লগালেই হৈ যায়, বুজিছা। আৰু মাটি যে যিকোনো লগালেই হৈ যায়। হেল্ল'!
হেল্ল' কি আ কৰে ত চিনি বাৰবা
কি কি খেতি কৰে
কৰে আমাৰ ফালে, এতিয়া, ধান খেতি কৰিছে তৰিছে আৰু এনেকে কবি-চবি কবি কৰিছে, ধান খেতি কৰিছে, আকৌ মাকৈ, এইবোৰ খেতি
উ, আমালোকৰ মানে, হেৰি কৰিছে, আলু কৰিছে, বিলাহী, তোমাৰ মৰিচ
কি, এইবোৰ কি, নিজে, নিজে খোৱাৰ কাৰণে কৰিছে নাই, বিক্ৰীও কৰিবা বিক্ৰী কৰা
বিক্ৰী কৰোঁ।
মানে, কি, বজাৰত কেনেকুৱা দাম?
বহুত দাম আলু বিশ টকা কেজি অ', নিজে নিজৰো খেতি কৰিদে উম দামটো কম পোৱা যায় নিজৰ
অ নিজতো নিজে উম খাব পাৰি আৰু ধৰা ইমানদিন ত লোকেল খানাটো নিজৰ ঘৰত
উম নিজৰ ঘৰৰ উম
তাজা উম তাজা তাজা পোৱা যায় নহ'লে দুখ বজাৰৰ পৰা আনি থলে ধৰা বেয়া হৈ যায় সদায় সদায় আনিবও নোৱাৰি অ আৰুটো ত উঠাই নে ৰান্ধিব পাৰে
অঅঅ খাৰা মাটি যে যিকোনো লগালেই অই যে
তোমালোকৰ ফালে মাটি ভাল ন?
ওমম খাৰুৱা মাটি যে।
অ খেতি বাতিৰ কাৰণে ভাল?
খেতি বাতি কাৰণে ভাল উম আমাৰ ব্ৰক্ষ্মপুত্ৰ ধান খেতিও কৰিছে এইবাৰ ধানটো ইমান ভাল হোৱা নাই
অ
ধান অফিচৰ পৰা কেইদিনমান আগতে মানুহ আহিছিলে ধান খেতি আমাৰ ইমান ভাল হোৱা নাই যে যত মানুহে কি কব কে কমপ্লেইন কৰিছে ওপৰত পিছত মানুহ আহিছে আহি কিবা কৈ থৈ গৈছে ন সকলোৰে বেয়া হৈছে এই ধানৰ খেতিটো
উম এতিয়া কি ধান কাটি আছে
এতিয়া কাটি আছে লাগিছে এই দুই তিনিদিন আগতে চাইছো কাটি আছে লাহে লাহে
দানৰ কাম চাম খেতি বাতি চাম চ কৰা
অ মাজে মাজে কৰো আমালপ লগালে কৰো ধান সময়মতে এই ধানত পানী দিব লাগে খা খো আৰু উচ পৰিমাণে দিব লাগে তেতিয়াহে ভাল হয়
হ
মানুহে সেইটো সেইটো বুজি কেনে দিব লাগে নহলেটো বেয়াই হব যদি বেছি দিয়ে বা কম দি দিয়ে তেতিয়া হলে বেয়া উ
হয়
সেইটো কাৰণে মানুহে জানি বুজি দিব লাগে
অ এইবাৰ বেলেগ হৈছে আলু হৈছে ভালেই আলু বিক্ৰী কৰিছো তাৰ পিছত ধনিয়া লগাইছে ধনও ফৰ্তি কৰিলো তোমাৰ মৰিচ পু আহ মৰিচ কৰিছে
কি ঘৰ পৰা চৰতে খেতি ন দুৰত
অ ওচৰতেই ম পিছফালে
ঠিকে আছে আৰু সুবিধা তিয়া মন্দে তেতিয়া য গৈ চাব পাৰা খৰিও কৰে ন কৰে চিজিল কৰে কৰে অ
হৈছিলে এইবাৰ
ভালেই হৈছিলে এইবাৰ এতিয়া ধান ধান খেতি কৰিছে এতিয়া মানুহে ধান কাটি আছে
সট গেছ আাৰ
তোমলোকৰ ফালে পানী আহি আছে
অ এইতি পানী আহি আছে লাহে লাহে বাঢ়িয়ে আছে পানী নদীত পানী অহাৰ কাৰণেই ভাল হয় খেতি আচলতে লোন বহে যে
এ এনে এ এনেক ই এনে কি নদীৰ নদীৰ কাষে ফুৰিব যা যোৱা নে
যওঁ মাজে মাজে যাওঁ সময় পালে আবেলি সময়ত ৰাতিপুৱা উঠিলে যদি উঠি যাওঁ ৰাতিপ কোৱা তেতিয়াহ'লে নদীৰ কিনাৰত যাওঁ ভাল লাগে বহুত ভাল লাগে ঠাণ্ডা হাৱা আহি থাকে তোমাৰ শৰীৰটো ঠাণ্ডা হয়
উ
তুমি যোৱাানে
ময়ও যাওঁ মাজে মাজে এনে নদীৰ কাষেও গলে মনতটো ভাল লাগে মাজে মাজে ওলাই যাওঁ
উ যাব লাগে কিন্তু ঠাণ্ডা হাৱা খালে ভাল লাগে স্বাস্থ্য ভাল থাকো নদীৰ
হয়
অ কলো
কু আজিকে খেতিত গৈছিলা আজিন
আজি কালি যোৱাকালি গৈছিলোঁ
এ
ৰহ কাল ঔখত মাৰ দওঁ ম মৰি খতি ঔখত মাৰিলো অলপ বেয়া বেয়াই দৰিছে পু
অ অ পোক পৰুৱা খাই দিয়ে ন।
অ পিছত ঔষধ মাৰি
উ ঠিকে আছে
নহলে খাই দিব গোটেইখিনি।
কষ্ট কৰি ভালকে পোৱা নাযায়
অ সেইটো যে হ'লে হব দি কল কৰিম
উম দহটামান বাজে
উম দষ্ট মোৰোঁ মোৰোঁ অ তেনেকে কাই দশটা চাৰে নটা কেতিয়াবা অলপ দেৰি হৈ যায় এনে আগতে খাম
তেতিয়াহলে হ'ব‌ হা
হ'ব দে